হেল্ল'।
হেল্ল', হেল্ল'।
উম, উম। হেল্ল'।
কি কৰি আছা?
এই, আছোঁ। এনেই আছোঁ বাৰু।
অ', অ'। ভাত খালা নেকি?
ভাত নাই খোৱা। তুমি খালা?
অ', অ'। নাই, নাই। ভাত খোৱা নাই বাৰু, বনাইহে আছে। হেৰি, তোমাক কথাত টা আলোচনা কৰিবলৈ ফোন কৰিছিলোঁ। ব্যস্ত আছা নেকি?
ব্যস্ত নাই বাৰু। কি কথা বা?
অ', মানে এতিয়া যে আমাৰ, তোমাৰ অঞ্চলবিলাকত বা আমি দেখা পাই আছোঁ যে গছবিলাক কাটি আছে, ধৰা গছবিলাক কাটি কেনে, বহুত মানে, এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে আমাৰ যিহেতু, তোমাৰ গছেই আমাৰ প্ৰাণ বুলি কয়। যিহেতু গছৰ পৰাই আমি অক্সিজেন পাওঁ। এতিয়া গছবিলাক লাহে-লাহে নোহোৱা হৈ যায় আছে। তাৰ ওপৰত তুমি কি বুলি ভাবা? ধৰা যিবিলাক গছ কাটি আছে, মানে, গছ-গছনি কিয় কাটি আছে? বা মানে, কি বুলি ভাবা এইটো বিষয়ক?
আ, যদি মানে, চাওঁ এতিয়া গছ-গছনি কটাটো একদম, মানে, গ্ৰহণযোগ্য বিষয় নহয়। বৰ্তমান সময়ত, কাৰণ আজিকালিতো প্ৰদূষণৰ মাজ ত যথেষ্টই হৈ গৈছে। কিন্তু এতিয়া চৰকাৰে যিবোৰ কাম কৰিছে, ধৰ ডেভেলপমেণ্টৰ কাম তাৰ কাৰণে, ধৰ, এতিয়া গছ-গছনিবোৰ কাটিব লগা হৈছে। কাৰণ আম-আমাৰ হাতত বৰ্তমান অত্যাধুনিক প্ৰযুক্তি নাই আমাৰ হাতত। বা, আমি যদি বিদেশত চাওঁ, এডাল এ, যদি সেই ঠাইখিনিত কিবা এটা নতু তুন প্ৰকল্প বা প্ৰজেক্ট কৰে গছডাল নাকাটি কিনে, সম্পূৰ্ণ মাটিৰ সৈতে গছডাল উঠাই নি আকৌ অন্য এটা জেগাত, মানে, হেৰি কৰে, ৰু ৰুই দিয়ে, কিন্তু
অ', সেইটোৱেই। অ', সেইটোৱেইতো।
আ, নোহোৱাৰ ফলত গছবোৰ কাটি পেলাব লাগে। আৰু গছবোৰ কাট পেলোৱাৰ ফলত, ধৰ, এতিয়া দেখা পাইছোঁয়েই, এতিয়া গৰম বেছি হৈছে। আগতে, ধৰ ঠাণ্ডা যেনেকুৱা আছিল, গৰমো সেনেকুৱা আছিল। কিন্তু আজিকালি ঠাণ্ডাৰ পৰিমাণটো কমি গৈছে ছে। গৰম বেছি, ত', এটা প্ৰাকৃতিক মানে, হেৰি হৈছে আৰু ভাৰসাম্য টা নষ্ট হৈছে, সেনেকুৱা আৰু
অ', সেইটোৱেই। এতিয়া তুমি এতিয়া চাব গ'লে, যিবিলাক মানুহবিলাকে গছবিলাক কাটি আছে, নিজৰ ঘৰ-দুৱাৰ বনাব বা ৰাস্তা-ঘাট বনাবই হওক, বা এতিয়া আমি যদি গুৱাহাটীকে চাওঁ তেতিয়াহ'লে দেখিব পাম যে আমি গুৱাহাটী‌ত এখন মানে দলং বনাবৰ কাৰণে দীঘলী পুখুৰীৰ পাৰৰ বিশেষকে গছবিলাক কাটি আছে আৰু ব বৰ্তমানটো এতিয়া দীপৰ বিলো মানে কাটি আছে দীপৰ বিলৰ কাষৰ যিবিলাক গছ আছে সেইবিলাক উম, দেখিছো আৰু নি বাতৰি বিলাকত যে কাটি আছে। আচলতে এইবোৰ কৰাটো মানে অনুচিত মানে ভাল নহয় আৰু কাৰণ যিহেতু গছে আমাক ইমান ধুনীয়া ধৰা উম, মানে অক্সিজেন দিয়ে বা খাদ্য বস্তুৰ লগতে সকলোখিনিয়ে দিয়া বুলি ক'ব পাৰি আৰু কাঠৰ পৰা খোৱা বস্তুৰ পৰা সেইকাৰণে মানে এইবিলাক কাটিব নালাগে আচলতে এইবিলাকৰ ফলত ধৰা বহুত সমস্যা আহি পৰে।
আৰু যদি ধৰ এডাল যদি এডাল গছ কৰে তেতিয়াহলে আৰু দহ দৰ ৰুব লাগে আৰু সেনেকুৱা গছ। মই ভাবো আৰু। যদি এডাল গছ কাটে আৰু ধৰ আৰু এটা সমস্যা আছে আমাৰ যিবিলাক ধৰ এতিয়া সংৰক্ষিত বন বনাঞ্চল থাকে সেইবিলাক ঠাইত ধৰ
উম।
এতিয়া অবৈধ ফালা বা এনেকুৱা ধৰণৰ কিছুমান কাৰুকাৰ্য হৈ থাকে। আমি এইবাৰ দেখা পাইছো আমাৰ যে যি বন মন্ত্ৰী আছে তেখেতে বিভিন্ন ধৰণৰ এই সেনেকুৱা ধৰণৰ হেৰি বিলাক বন্ধ কৰিছে আমাৰ অবৈধ কাঠফলা মিল বা কিবা অন্যান্য কাঠৰ যি অবৈধ বেহা সেইবিলাক বন্ধ কৰাৰ বাবে যথেষ্টখিনি মানে গুৰুত্ব দিছে কিন্তু এইটো কামটো আগৰ পৰাই চলি আহি আছিল। কিমান গছ এনেকুৱা কাটিছে। কিমান গছৰ মানে অবৈধ ভাৱে হেৰি কৰিছে যি যাৰ ফলত ধৰ চৰকাৰে এটা দুটাও চৰকাৰ ৰৰো লোকচান হৈ আছে আৰু প্ৰকৃতিৰো এটা লোকচান হৈ আছে গতিকে সেইটো বন্ধ কৰাৰ ফলত এটা ধৰ ভাল এটা এটা হেৰি হৈছে উম, উম, কোৱা কোৱা।
আৰু এতিয়া ক'ব গ'লে মানে বহুত সমস্যাও দেখা দিছে এতিয়া বায়ু প্ৰদূষণ আমি ক'লোৱে। যে প্ৰদূষণটো বৃদ্ধি পাইছে অকল বায়ু বুলি নহয় মানে গোটেইবিলাক প্ৰদূষণে ধৰা এটাতৰ লগত আনটো যিহেতু নিৰ্ভৰ মানে প্ৰদূষণ বৃদ্ধি হৈছে লগতে তোমাৰ জলবায়ুবিলাক পৰিৱৰ্তন হৈছে। আৰু মানে উম, যিবিলাক ধৰা চৰাই চিৰিকটি বেয়া লাগে দিয়াচোন। কাৰণ চৰাই চিৰিকটিবিলাকে ধৰা গছবিলাকত বাহ সাজে বা তাতে তেওঁলোকে বাহ সাজি কেনে নিজৰ জীৱনটো উদযাপন কৰে সেই এতিয়া চৰাই চিৰিকটি মানে চৰাইবিলাক থাকিবও মানে জাগা ন নোহোৱা হৈ গৈছে গছ কাটাৰ ফলত।
উম, উম, তাকেতো আমি ধৰ এতিয়া
মানে প্ৰভাৱ পৰিছে আৰু বৰষুণৰ পৰিমাণত।
উম, উম, উম। তাৰ পিছত আহ আগতে যদি আমি চাওঁ ধৰ এতিয়া বিভিন্ন ধৰণৰ চৰাই চিৰিকট বিলাক।
ছিল বিশেষকে যদি চাওঁ এতিয়া ঘনচিৰি চৰাইটো আগতে ধৰ আমি দেখা পাইছিলো কিন্তু বৰ্তমান সময়ত ধৰা সেই চৰাইটো বিলুপ্ত। তৰ নিচিনা হৈছে
অঁ
এনেকুৱা ধৰণৰ বিভিন্ন আৰু অন্য়ান্ বিভিন্ন ধৰণৰ যিবিলাক সগুন এইবিলাক আগ মানুে দেখা পাইছিল কিন্তুাল সবিল সেই গতি দেখা নোপোৱা হৈছে
অ আৰু এতিয়া গছ কটাৰ লগে লগে আমাৰ ধৰা যিটো অক্সিজেনৰ লেভেলটো কমি যায় আছে দিনক দিনে এনেকে হলেতো পৃথিৱীৰ পৰা ধৰা জীৱ মানে জীৱ বোলা বস্তুটোৱে নোহোৱা হৈ যাব এদিন নহয় এদিন যদি গছবিলাক এনেকে কাটি থাকে সদায় সদায়
তাকেইেতো উম উম উম
ধৰা যদি গছ কাটিয়ে এনেকৈ মানে ঘৰ বনোৱা বা দলং বনাব পাৰো গছ নাকাটাকেও ধৰা কিছুমান সমস্্যা সমাধান কৰিব পাৰি আৰু মানে মই ভাবো দে এইটোত মানে চ চৰকাৰে গুৰুত্ব দিয়াটো উচিত কাৰণ এডাল এডাল গছ ধৰা ৰুব কাৰণে ৰুলে মানে তোমাৰ হবলে ধৰা দহ বছৰ বি বা এশ বছৰ লাগি যায় কিন্তু সেই গছডাল এক এক মিনিটতে মানে কাটি কেনেেষ কৰি দিব পাৰি তেনেকুৱা কথা এতিয়া চাবাত তুমি আমাৰ যিটো ধৰা হাইৱে আছে মানে বনাই আছে নতুনকৈ সেই মানে ৰাস্তাটোত তোমাৰ উ ইমান মানে শ শ বছৰ পুৰণি গছবিলাক কাটি আছে কাটি কাটি মানে বনাইছে এতিয়া সেইবোৰ বস্তু আৰু ধৰক আমিতো আৰু ন পান সেই চাবৰ কাৰণে আৰু সেইকাৰণে মানে ভাবো আৰু যে কিছুমান গছ মানে এনেকা কুকাও আছে যিবোৰ আমাৰ মানে ধৰা চব আশে পাশে আগতে আছিল এতিয়া বৰ্তমান নাইবা একেবাৰে কিছুমান বিলুপ্ত হৈ যাই আছে সেইকাৰণে মানে এইবিলাক সংৰক্ষ ভ
তাকেতো তাকেতো ভাবো ভাবো আৰু মানে যিবিলাক গছৰ আমাৰ কাৰণে সেই গছবোৰ সংৰক্ষণ কৰাতো প্ৰয়োজন আছে নিশ্চয়কৈ ধৰ অন্য়ান্্য ছু গছে য হেৰি হৈ প্ৰাকৃতিকভাৱে মৰহি যায় বা অনন্্যান্য় হয় সেইবিলাকৰ যিকোনো ধৰণৰ ব্য্ৱহাৰ কৰক কিন্তু যিবিলাক গছেছে আমাক ধৰ বেছি সময় থাকে সেইবোৰ গছ যাতে সংৰক্ষণ কৰে সেইটোৰ ওপৰত ভাল এটা গুৰুত্ব দিয়াতটো উচিত আৰু যি বন সংৰক্ষণ আইন আছে সেইখন ক কঠোৰ হ'ব লাগে যাতে ফুল কৰা অন্্যান্য ধৰণৰ গছ গছনি কাটাৰ ক্ষেত্ৰতে তেওঁলোকে ভাবি চাই আৰু যে এইটো কৰিলে যদি মোৰ হয়তো পদো হ'ব পাৰে সেইটোৱে।
অ সেইটোৱেতো আৰু লগতে তোমাৰ এতিয়া আম আমাৰ যিহেতু বিশ্ব পৰিৱেশ দিৱসৰ দিনা। সকলোৱে ধৰা গছ পুলি ৰোপন কৰে বা আগৰ দিনততো আৰু বেছি ভালকৈ আছিল ধৰা এইবিলাক অহ মানে ধৰা তোমাৰ কৰিছিল। কিন্তু আজিকালি ইমান এটা দেখিব নাপাওঁ যিহেতু ধৰা এতিয়া আধুনিকতাৰ যুগ। সেইকাৰণে মানে নৱপ্ৰজন্মক বা ল'ৰা ছোৱালী খিনিক শিক্ষকসকলে বিশেষকে শিক্ষা দিয়াটো উচিত বুলি মই ভাবোঁ আৰু। যে গছ সং ক্ষণ কৰাটো আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়।
আমি যদি চাওঁ, এতিয়া ধৰ যাদৱ পায়েং তেখেতে এনেকুৱা এটা ঠাইত যিটো ঠাইত মানে, সকলোৱে কৈছিল যে ইয়াতে গছ, গছ গছনি ৰুলে গছ গছনি নহয়। সেই ঠাইত তেওঁ চেলেঞ্জ কৰি কিনে তাতে গছ ৰুই কিনে, এখন এ অৰণ্য বনাই পেলালে। এইটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয়, আমি তাৰ পৰা শিক শিকিব লাগে, যাদৱ, যাদৱ পায়েং ডাঙৰীয়াৰ পৰা মানে শিকিব লাগে আৰু তেখেতে এইটো কৰিলে মানে, সেইটো প্ৰশংসনীয় বিষয় আৰু।
অ' লগতে তেখেতে তেখেতকতো এতিয়া স্বীকৃতিও দিছে যে ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি। সেইটো আমাৰ কাৰণে বাৰু অসমৰ কাৰণে গৌৰৱৰ কথা আৰু লগতে তেখেতৰ কিছুমান হিংসা কৰা মানুহে তেখেতৰ জ্বলায়ো দিছ ছিল নহয় জানো দুদিনমান আগত, মানে তেখেতৰ আধা অৰণ্য এনেক কিবা, অ' সেইবিলাক কৰিব নালাগে আচলতে।
উম উম, সেইবিলাকৰ ফলত একো তেওঁলোকৰ একো লাভ নহয়। বা আমাৰো একো লাভ নহয়, কিন্তু এ বৰঞ্চ লোকচান বেছিকে হ'ব, সেইটোৰফলত, কাৰণ তেখেতে বহুত কষ্ট কৰি সেই ঠাইখিনিত হেৰি কৰিছে, কাৰ খন অৰণ্য গঢ়িছে সেইখন নিজৰ কাৰণে গঢ় দিয়া নাই সেইখন প্ৰকৃতি বা আমাৰ মানুহখিনিৰ কাৰণে গঢ় দিছে। আৰু জীৱ জন্তুৰ মানে এ বাসস্থান হিচাপে তেওঁ থাকিবৰ কাৰণে সেইখন গঢ় দিছে গতিকে, যিয়ে সেইটো কৰিব চেষ্টা কৰে তেওঁলোকে হাজাৰ বাৰ ভাবি চাব লাগে, মানে মই ভাবো আৰু।
অ' সেইটোৱেটো আৰু মানে এতিয়া এইবিলাক সমস্ বহুত মানে সমস্যা হৈ গৈছে দিনক দিনে সেইকাৰণে মানে এইবিলাক ওপৰত গুৰুত্ব দিয়াতটো আমাৰ সকলোৰে অধিকাৰ আছে, বাৰু সকলোৰে মানে ভাবিব লাগে আৰু যে গছবিলাক যাতে নাকাটে গছবিলাক ৰুৱে আৰু যিমান পাৰে তেতিয়াহে মানে বিশুদ্ধ অক্সিজেন পাব। লোৱে, তাকে তোমাৰ লগত মানে এইখিনি ক কথা পাতিবলগীয়া আছিল আৰু এনেই আলোচনা কৰিলোঁ বাৰু। ব্যস্ত নাই কাৰণে ভালেই লাগিল, আকৌ পিছত পাতিম কেতিয়াবা, ৰাখোঁ দিয়া এতিয়া, অ'। অ'।